হেল্ল'
অ কি কৰি আছে
এনে আছো আপুনি
এয়া আছো এনে
অ ভাত খালে
অ খালো তুমি খালা
উম খালো কি বনাইছিল মই দালি ভাত ভাজি আৰু তুমি পটল আলু
উ মাংস বনাইছিলে মাংস দি খালো
আহ। মা হত ভাল ন সব ঘৰত ভালনে চব
অ আছে চব ভালে আছে
অ
তোমালোক
উম ভালেই আ
উম মা হত কত গ'লে
মা হত দোকানত
অ নাই যোৱা কলেজ কলেজত কান আহ হৈছে গৰম মত ধৰিছে
অ
সেয়াই বোলো এই যাইনো কি কৰিম আও এনে গাই পাটোহে যায় সেইকাৰণে বোলো নাযাও দুদিনমান
তুমি কোন ক্লাছ নাই নাই যোৱা নাই গৰম
মই বি এ পঢ়ি আছো ফৌথ চেমত
অ মই ও একেই দিয়া
তোমালোক ফেমিলি কোন কোন আছে হেল্ল' হেল্ল'
কেতিয়া
আহ
কোৱা
বা ফেমিলি কোন কোন আছে ঘৰত
আহ
হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
মাত সচানে
অ অ শুনিছো
অ নেটৱৰ্ক তো বেয়া হৈছিলে সেইটো মানে বোল বাহিৰলৈ ওলাই আহিলো আৰু
অ
হয় তালোক মা হত আছে গৰমত কিনো কৰিব আৰু
ইমান গৰম বা জুলাই মাহটো আছে গৰম আৰু
বৰষুণ দি আছিলে আজি গৰম মাৰি দিলে
উম জুলাই মাহতো আৰু গৰম দিব
অ সেইয়াই বৰষুণ দিলেও যত ৰাস্তাবোৰ অসুবিধা ন কেচা ৰাস্তা একদম বোকা হৈ যায় আৰু ৰ'দ দিলে যুত থাকিব অসুবিধা
উম চবফালে জালা
উম
কালিও দিবই চাগে
দিব চাগে এইকেইদিন দিলে নহয় দিব আৰু বৰষুণ দিলে একেবাৰে বৰষুণে দিয়ে ৰ'দ দিলে একেবাৰে ৰ'দ দিয়ে
চব ফালে জালে আৰু ইণ্টাৰ্শ্বিপো কৰিব আছে আমাৰ ফালে ইমান
অ এটা চেত দিছে নেকি?
অ
তোমাৰো দিছ
কৰিছানে নাই
পৰাই নাই কৰিম আৰু অ কিহৰ ওপৰত কৰিবা
চাই ল কি কৰোঁ
অ
তুমি
ময়ো চাই লওঁ টিচাৰটো কৰিম বুলি ভাবিছিলো তহত কৰিব দিয়া নাই।
কলেজৰ পৰা
আমাৰ দিয়া নাই
উম সেইকাৰণেহে ভাবিছো কি বেলেগ কোৱাটা চাম আ ভালছে
চাৰবিলাক আছে নহয়।
কাইলে এ একো নোহোৱা যেতি নকৰি হেঁতেন
উম মই পালো ইনভাইটিং
এন চেচটো নকৰিলে কিবা হ'ব নেকি?
খেল গ দিব
চলাই দে
উম ইণ্টাৰ ফেইল কৰাই দিব এচেণ্ট দিব তাত ৰিজাল্ট ওলোৱা টাইমত এবছেন্ত দিব তেতিয়া উঠিম আৰু ফৌৰ্থ চেম মই ৰিজাল্ট লব তেতিয়া।
অ বহুত কিবা কম কৰে দে
উম
পৰে অ আৰু পৰীক্ষাবোৰ দিয়াত আকৌ এটা ভেজাল আৰু।
উম বি এ থাক আৰু পৰীক্ষা ইণ্টাৰ্নশিপ।
উম।
খাই দিছে আৰু
আহ।
চব ফালৰ পৰা।
হয়।
পৰীক্ষা কেনেকুৱা গ'ল।
ভালে গৈছে বাঅ। তোমাৰ?
মোৰ ভালে গৈছে এতিয়া কি হয় আৰু।
অ, এনে দিয়াতো ভালে দিছো ৰিজাল্টটোহে কথা অ।
উম, ইণ্টাৰ্ণশ্বিপটো আছে এতিয়া কিমান নম্বৰ পাম। এনেই।
উম। তাকে ভাবিছো কিবা নাচ চাচ সেয়াকে কৰো নেকি?
অ, সেইবিলাকাকো ভাল হয়।
যায় তাকেই ভাবিছো সেইবোৰৰ ওপৰতে কৰো নেকি?
উম।
তুমি কি কি কৰিম বুলি ভাবি আছা।
কি কৰো তাকে ভাবি আছো, এতিয়াও ঠিক কৰাই নাই এক তাৰিখে আহি পালেই।
হয় দো দু হয়।
বৈ কি মিটিং পাতে কিবা পঢ়া একজাম দিয়া কিবা হেয়া হে ওলাই।
উম।
কি কৰো এতিয়া লগৰ কেইজনী কি কৰে বা।
অ, কলেজৰ আমাৰ দিছে নহয় সেইটোও সিহঁতৰ লগত কৰিব দিছে।
উম।
কিয় ফিছ লয়, কিমান মান লৈ জানো।
পাঁচশ নেকি।
উম সেনেকে কিবা, আকৌ চাৰ্টিফিকেট ওলালে পইচা ল'ব নেকি।
নলয় চাগে একেবাৰে ল'ব পাঁচশ টকা।
উম।
এবাই দিব লাগিব। সিহতে চাৰ্টিফিকেট দিব আৰু। কিহৰ বা।
কিহৰ ওপৰত বা কৰিব লাগে বুজিও নাপাও জানিও নাপাও।
তাকেইতো এতিয়া কি কৰো।
হম হম।
পালে বহুতে কৰিয়ে আছে আমাৰ লগত।
আমাৰ লগৰো কৰি আছে নাৰ্ছ ও কৰি আছে, ইটো সিটো কৰিয়ে আছে।
অ, বাগানত বহি আছে
চা খালা?
চাহ খোৱাই নাই, গধূলিকৈ খাম আৰু।
অহ।
দেতা হঁত আহিব। দাদা হঁত আহিব বোলে, একেলগে খাম আৰু সিহঁতৰ লগতে।
অ কৰিব নোযোৱা।
এ, যাম এইয়া ছোৱালী এজনী আহিছে।
অ'
এতিয়া এ লগ ধৈছে সি আৰু চা চিজো আহিলে আজি এ সিহঁতৰ লগতে এতিয়া ফুৰিব যাম আৰু।
উম
তুমি নোযোৱা ফুৰিব?
নাই এতিয়া নাযাওঁ ইনফ চপ কৰি হ'লেহে যাম।
মইয়ো এ ফুৰিব যাবৰ কাৰণে ইটো মানে ৰখিব আছিলে। মাহীহঁতৰ ঘৰত গ'লোহঁত অঁ
এ সা ঘৰত গলো ঘৰত দুদিনমান থকাকে ইমান অশান্তি হৈছে। এতিয়া ক'তো যাব পৰা নাই ঘৰতে বন্দী হৈ থাকিব লগা আছে।
ইটনছ হ কাৰানে
অ' তাকে সেইটো কাৰণে বন্দীও থাকিব লগা হৈ হৈছে।
অ' মজছপ পান আ
একজাম শেষ তহঁতে আ দুদিনমান থাকি যায় সি।
অ'
বলো মোৰতো মইহে জানো একজাম হে বাকী এক্জাম আছে।
ঠিক আছে এতিয়া আৰু
মেইন তোয়ে আছে
খেলে আৰু আমি।
দিয়া হয় ইমান দিনে আমাৰ আৰামত আধা আধি গ'লে হয়। কৰিয়ে আছিলো জানানতে কিন্তু। তাৰপিছত মাজতে আকৌ খবৰ দিছি কৰিব নোৱাৰা বুলি মানে নকৰা হ'লো আও।
অ'।
সহায়ে নাই কৰিব লাগিব কি কৰিবা।
উম।
এক তাৰিখে পৰা হ'লে কৰিব।
অ' তাকে ময় কৰিব লাগিব। চাহতৰ লগতে কৰো নে কিহে।
উম তেনেকে কৰিলেই হ'ল যদি ঘৰত বহি পেলাই কৰিব পাৰে।
উম। পিছত ঘৰৰ মানুহ ক'ত গ'লে।
অ' সোতেলত উম।
অ' লোৱা ভণ্টিহঁত।
ভণ্টি টিউচন।
অ' টিউচন কৰি আছে ন। সিহঁতৰ যে এক্জাম শেষ হয় ন নেকি।
একজাম নাই।
উম।
কি খোৱা নাই।
উম।
উম হ'ব দিয়া নহ'লে মই। পিছত ফন মাৰি দহ মিনিট পিছত অ'।